হেল্লো'
অ শুনিছা
অ শুনি আছো
অ এতিয়া বুজি পাইছা নহয় আহ
চিষ্টেমটো
চিষ্টেমটো বুজি পালা ৰবা তে চিং কৰি থাকো আৰু কি হয় কি নহয় হয় নহয় উ সেইটোৱে কথা
তমাৰ তোমাৰাৰে ন
হা হা
কথা পতা টাইম কিমান হ
ৰ'বা সেইটো এতিয়াই নুসুধিবা পিছত কম তোমাৰাকমান অ উম তোমাক মই আজি হেইৰিটো সুধিবলে মানে হেৰি উম এ মই যে আহিলোঁ তোমালোক দুজনী যে বহি আছিলা যে। আহি কি গাইআছে
তাৰে আগে আগে অ এন্দি মানে পেও পেও কৰাটোয়ে আহি দপ দপ পাই আহিছে মানে মানে তাইৰ ভাগৰ এটা ক্লাছ হেৰিত দিছিল এই এচক এছ মানে নতুন এচ দিওঁতে মানে এতিয়া তাইৰ ওপৰত চবে ফায়াৰ হৈ আছেতো তাৰ কৈছে যে কপিও মই চাম হেৰিও কৰিম গ গোটেইখিনি কাম যদি ময়ে কৰিব লাগে। ক্লাছটো গোটেইখিনি ময়ে লম। সেনেক কৈ মানে দপদপাই আহিছে তাৰমানে এ চিয়ে মানে তাইক বোলে ৰুমত গালি পাৰি আছে
আহ।
সুবিধা দি প লোৱা কিবা লোৱা সেইবিলাক কৈ আছে কৈ থকা কাৰণে আহি। আমাৰ গোলাপ ফুলক কব হৈছে আৰু আমাৰ ৰুঙৰ গোলাপ ফুলক।
অহ।
চিঙিয়ৰ গলা ফুল অ তাৰিছত। ক'ব আহেছে নহলে ময়ে লম আৰু এনেকে কৈ দপদপাই কিইনে গুচি গ'ল আৰু। চবেও বুজাব ট্ৰাই কৰিছিল অলপ। ঠাণ্ডা হৈ থাককাচোন, আগষ্টৰ পৰা চব ঠিক হ'ব ইমান খং কৰি আছা চব কথাতে।
আহ।
বা হফচত লাগি গুচাই দিব এনেকে কৈও আছিলমদাই গুচি গ'ল এই আমাৰ ৰুমত কৈ থৈ গ'ল সিখিনি আৰু এচিয়ে ভাবিছে আমাৰ ৰুমত লগাই থৈ গল বুলি লগাবছিলেচোন। এতিয়া আৰু দপ দপাব আহ। মোৰ কথা লগাব আহিছে, মোৰ কথা লগাব আহিছে।
উম।
ইমান দিনে সুবিধা ললে কিয় নকওঁ মানে অলপ গুচি গ'ল আৰু।
অ কিনো হৈ। থাকে সঁচাক।
সেইখিনিও কৈ থাকোতে আমাৰ ৰুমৰ নতুন। দিয়ে নতুন দিয়ে কিবা এশাৰপেটাক। মান দিছে, তাই অলপ লেভেলত কথা কৈতো ইহঁতে মানে ভদ্ৰতা নাজানে যে।
নাজানে নাজানে হেৰি ভদ্ৰতাই
কিবা এটা কৈ দিলে তাৰমানে এই তাইৰ লগৰ এ অ কথা।
অ অ।
এ এছিয়ে ইমান নধৰিল কথাটো বুজি নাপালে নেকি, আমাৰ গোলাপ আহ গোলাপ ফুলৰ মানে মসুটো খং উঠিছে, ডাঙৰৰ মাজত তুমি কিয় মাত দিছা। তোমাৰ কিবা হৈছে নেকি বা তোমাক কিবা কৈছে নেকি এনেকা মতে তাই কৈছে নহয় আমাক খালি বহি থকা বুলি কয়, মানে আৰু আমাৰ এইবিলাক। ক্লাছে নাপাওঁ আজি মই চাৰিটা ক্লাছ কৰিছো, আমি ক্লাছ নাপ। তা আমাক গ়ি থখা বুলি কয় চবে গতিকে মোৰ শুধটোত মাত দিমেই তাই সেনেকেৈছে একদম গোলাপ ফুল। খং উঠি গৈছিল আজি তাইৰ ওপৰত আগৰ পৰাও একদিন লাগি লৈছিল। চ আৰু একদিন অ অ ত তাই অলপ মানে ইহঁতৰ ভদ্ৰতা নাজানেতো আচলতে অ। তাৰপিছত আৰু গোটেইবিলাকৰ সেই ডিচকাশচন সিহঁতক মৰম কৰিলেও মানে লেখা। কালি বাৰিলেতো লেখাইে তাকে আৰম্ভ কৰিছে আৰু।
মোৰ মানে আহিয়ে মানে সেই কব শুনি আছো যে, মোৰ কিবা আজিকালি অ ইমান বিয়ে মানে ইমান ডাঙৰ ডাঙৰকে কথা। কথা কয় ইমান ডাঙৰ ডাঙকে হাঁহে, মানে যি নিচিনাই হৈছে বিহু চাবাচোন।
আহ আহ উম।
ভং কেলেশ ইমান একেৰাহে ইমান ডাঙৰ ডাঙৰকে হাঁহি মাতি থাকিলে, অকণমান শান্তি বিৰাজ কৰি সৌখ সৰুকে কথা পাতি থাকিলও হয়।
হয়, অ তাৰপিছত একবাৰ কলে ইহঁতে ফুচ- ফুচ। কথা পাতি থাকে সেইকাৰণে ইহঁতৰ কথা আমি শুনা নাপাও। আমাৰ ফালে পইচা নহয় চাই কিনে।
মানে একদম শুনিব মন যোৱা নাই, মানে এসোপা একেসোপাে উৰাইহ
এয়াই হৈ আছে অ হয় তথাতে মই ইফালে টোপনিয়াই আছো মানুহতো আহি আহি সেই দুয়টাই সেনেকে দপদপাই থৈ গৈচি গ'ল। সিহঁত ৰুমত লাগিছে আমাৰ তাতে কিয় ডপডপাব আহে এনে। আমাকতো লেতিয়াই নললেও হয়, আমাৰ ৰুমৰ কোনোবা যায় নে
নহয় তহঁতৰ ৰুমৰ প্ৰব্লেম হৈছে তহঁতি নিজে শ্বলভ কৰ না আমাৰ ৰুমত আহি কিহৰ তহঁতৰ দপদপনি প্ৰত্যেক দিনাই
উম
আমাৰ ৰুমটোহে পাইহি আহি পেলাই দব দবাবলে সিহঁতি। অ সিহঁতৰ ৰুমলৈতো আমি কোনো নাযাও
নাযাও সেইটোয়েতো কৈছো মোৰ আমাৰ ৰুমত কিবা হলে ম আমি কোনোবা যাও নেকি কোনো এটাও ন সমাও যায় কিনে
সিহঁতৰ ডৰ
তাকে অ কাম থাকিলেও সিহঁতৰ বাহিৰত মাতি কেনো আমাৰ লগৰী
উম! কি যে মানে সচাকে দেই
বাৰ নাটকে সজায়
ল'ৰা ছোৱালী সোপা তো ল'ৰা ছোৱালী সোপাই আজি আৰু হে কিয় এইট বন্ধ কৰি লগ কৰি মানে। এনটাক্স খেলি আছে দৰ্জা লক কৰি থৈছে চিক পিয়েডট ছাইঞ্চেছ আছিলে নাই যে পক্সি কাকো নাই দিয়া নেকি, এবচেণ্ট মানে, কোনো নাই যোৱা আৰু। মই লাষ্ট পিৰিয়ডত গৈছো সিহঁতৰ পোৰা হুলস্থুল দৰ্জা লক কৰি থৈছে উপাসনা অ ইউ আৰু মই দুইটা গৈছো গৈ পেলাই তাৰপিছত এক দম মানে দেখিয়েই, মাথাতো গৰম হৈ গ'ল নহয়।
এইটো হয়েই
এনেকোৱা দিছো গালি দুইজনীয়ে
অ
ধৰণৰ যদি কিবা এটা হৈ গ'লহেতেন দৰ্জা লগ কৰি সোমাই আছ কোনে ৰিক্স দিলেহেতেন জানো তঁহত দৰ্জা লগ কৰিবলৈ কি প্ৰয়োজন আছে
ক্লাছ নাথকা অৱস্থাত দৰ্জা লগ কৰিব লগা কথা নাই নহয়
মই দৰ্জা কেলে লগ কৰিছ মেম নহয় বাহিৰলৈ চাউণ্ড যায় কাৰণে ম বোলো বা বাহিৰলৈ চাউণ্ড যায় কাৰণে
উৎপাতনে কৈছো নহয় মানে
বাহিৰলৈ চাউণ্ড যাই বুলিয়ে সিহঁতি মানে একদম পোৰা দৰ্জা লগকৈ উৎপাত কৰিছে মানে।
সেটো আৰু অভদ্ৰ সেটো অলপ আছে
সঁচাকৈ দেই কি যে হব নহয় অ মোৰ এই সোপা আকৌ ছেভেন বি সোপা জয়ন্ত চাই মাৱি থজ আহিছে ওপৰলৈ গৈ নো তহঁতি গান শিকিবলৈ আহিবি বুলি সিহঁতি মানে ইজনীয়ে সিজনীক কৈছে সেই নো নকবি নকবি বোলে সি আমি নাযাও বোলে, অ মইতো নাইনপা গৈ প্ৰজেক্টৰ বস্তু আনিবলৈ গ'লো
অ
তেতিয়া সদায় তেতিয়া সেই এজনী কৈছে মেম আমাক জয়ন্ত ছাৰে মাৰি থৈ গৈছে হৈছে ইহঁতি ফোচফুচাই পাতিছে ইজনীয়ে সিজনীক নকবলৈ সেইকাৰণে কোনো নাযায় নাই এক ধমকি দিছো চুপচাপ জা তললে বোলো
আমি গম নাপাওঁ আমিত তলত আলোচনা কৰিহে আছো বোলে চছেভেন বি বা কাৰ ক্লাছ আছে কোনোবা গৈছে ন নাই এনে ভাবি ভাবা নাই ৰুপিৰ ৰুপিৰ ক্লাছ আছিল বোলে আমি একেবাৰে ভবা নাই তাৰমানে কি, লেধেমি লেধে ধেমি
অ লেধিমি আহ মায়ো নহয় লেধেমি নিজে।
সেইটোয়ে নাই তাকে আমি ভাবি আছো ল কাৰোবাৰ ক্লাছ আছে অহাও নাই
অ অ
গান গায় আছে
উম! উম! উম! উম! উম! উম! হয় এহে এ নাটক শেষ নহয় সচাকে দে নাট কথাও কম হ'ব চাগে এজনী একে ফুট চুট লৈ আহিছে দেখোন পুৰা একদম কৰি মেলি তুমি দেখিলা নাই কপালৰ ফুত
কাৰ।
হেদ হেদ
অ হয় নেকি?
অ কপালত ফুট দেখিলে নাই ৰঙাত ফুট
চালে নহব মুখৰ ফালে
কপালৰ ৰঙা ফুট সেইটো সেইকাৰণে চবেই কৈছে আকৌ আমাৰ নাই নেকি কিবা অ আমাৰ নাই নেকি কিবা তেওঁৰহে অকল লাগিছে নেকি এনেকে যে কৈ আছে যে
তেওঁ চাৰে বাৰটাত যে আহিছে চাৰে বাৰটাত আহা মানে কি ঘৰত কৰি মেলি আহিছে গোটেইখিনি বেলেগৰ কৰিব লগা নাই নেকি কিবা
কৰাতটো সেইকাৰণে ধৰা পৰিছে আকৌ
অ
লৈ আহিছে মানে তেওঁ
সেইটোৱে
মই পিছতহে মানে হেই অ চাইন গমনে মানে
নহয় পিছত আৰু একবাৰ ওলাই গল ন ইয়াতে চাকি দি কিনে।
আকৌ ওলাই গৈছিলে নি
অ আৰু গৈছে এক ঘন্টামান নাই আহি আমি যে ওলাই গলো
অহ তুমি যে ওলাই আহিলা অহ
তুমি মই যে হেৰিত গ'লো তেতিয়া নহয় তুমি মই যে ওলাই গলো বেকত
অহ
তেতিয়া চাকি দি আছিল তাৰ পিছতে ওলাই গৈছে আমি ওলাই যায় হেৰিত আহিছে এ টা মানত আহিছে চাগে
অ তাৰপিছত ৰবা তাৰপিছতে মই যে চাইন কৰিবলৈ যে গ'লো যে
অ
শুনাই ন চব যে গুচি গ'লগে যে তাৰপিছত ৰাহুলক গালি পাৰিছে মানে কোনে গেট খুলি দিলে মানে গোটেই মানুহ গুচি গ'ল তেওঁ মানে কাৰোবাক বাটত পাইছে চাগে উ মই লগ তেতিয়াহ'লে এ গম পাইছে মানে গ'লগে যে মইতো লগ কৰি থবলৈ কৈছিলো কোনে খুলিলে এনেকে বুলি কৈছে মানে
তেতিয়ো মই ভাবিছো আৰু কৰি মেলি চবে ওলাই গ'ল কি জানি আমি আহালৈকে আমাৰ মাজৰ বেঞ্চ এখনো নাই
এখনো নাই অ ৰাহুলে অ ৰাহুলে কৈছে মই নাজানো নহয় এনেকে বুলি কৈছে মানে তাৰপিছত ৰা নাজানিলে হ'ব নি চাব লাগিব সেই বুলি কৈ পেলাই মোক যে দেখিলে যে মনে মনে থাকিলে তাৰপিছত
অ
কিন্তু তেওঁ নটিচ কৰিছে অ
নটিচ কৰিছে নাই মানুহ অ গাড়ী বাহিৰত কম আছে ন
উম সেইটোৱে চব পলাই দিলে চান চতে মুঠত
এ কেতিয়া ওলাই গ'ল কবা নবো আৰু
আমিহে কৈছো লাজ্মিতৰ ক্লাছ থাকে কাৰণে লাষ্ট পিৰিয়ডৰ ক্লাছ কেইটা আছে যে আমাৰ
গম পাইছ ন?
অ হে লাষ্ট ইয়ৰ ক্লাছ কেইটা আছে কাৰণে বোলে আ
আমি আমিয়ে পাওঁ আমিয়ে পাওঁ আৰু তাই যিদিনা নাথাকে ত মোৰ সেইদিনা লাষ্ট পিৰিয়ড থাকিবই।
আহ
মুঠতে লাষ্টলৈকে থাক আৰু
লাষ্টলৈকে থাক আৰু ন আমিয়ে থাকিব লাগিব আমি ৰখিয়া মানে,
কি আঞ্জা
নিয়া নিয়া
উম
সঁচা কে দেই
আমাৰ মমটোতো থেঞৰি থকা হৈছে আৰু মান কছ ত আৰু এই যিটোৱে জিকে আহাৰ পৰা আৰম্ভ কৰে আৰু
অ মোৰ অশান্তি লাগি গৈছে মাজৰ টেবুল খনৰ মানে টেং টেং টেং ওলা শুনি মানে মোৰ মানে, জিবিৰৰটো শান্তি নাইয়ে তহঁতেই শান্তিত থাকচোন এটলিষ্ট,
সেইটো যে টো
এচ দি আমাক বদনাম নাগাবা আমাক বদনাম নাগাবা নিজে কি কৰি থাকে তুমি ঠেলগাঁও
হয় দিয়া অ ইচ্ছা নাযায় উম, চানদে হিবা
সচাকে অশান্তি লগা থৈ গ'ল দেই,
অ অ
মোৰ এপাকত মানে সেনেুৱে লাগিছে কাইলে আমি গিটা যোৱা হলে ভাল হৈছিলে নেকি এইবোৰ প্লেন ন
সেই অ নাযাও বুলি ক'ব লাগিছিল মন নাই মন নাই মোৰতো মনে নাছিল মই আৰু ভাবি আছিলো ইহঁতৰ লগতহে কোনদিনা ওলাব বাৰ মোৰ মনটো দি সেনেকে লাগি আছে মানে অ নাই এতিয়া চবে যাওঁ বুলি গ'লে নাযাওঁ বুলি কলেও বেয়া দে তাৰ মানে মই কি ভাবি আছিলো মোৰ পিৰিয়ড শ টাইমতটো এতিয়াহে আছিল আগতিয়াকে হৈ গলো ন মই মানে পিৰিয়ড‌ ছৰ বাহানা দি কিনে মই নগলো হয়।
অ মোৰ মানে এই ঘৰলে মানে এতিয়া থাকোন নে মানে মনলৈ আহি আছে মানে ধেই তেৰি কেলে ক'লো বাউ
অ এতিয়া চবে কোৱা দেখি এতিয়াতো আৰু মই আৰু বাহানাও দিব, আৰু আৰু হৈয়ে উঠিলো সেইটোয়ে
একদম যাবলৈ মন সচাঁকে মানে এইগালৰত লগত কেলেনো কতনো যাওঁ তোৰ মানে মুখৰ পৰানো কেলে ওলালে সেনেকুৱা নিচিনা লাগিছে মোৰ দিয়া মন নোযায় কিবা অশান্তি লগা হৈছে সঁচাকে কে কে কাহ কাহ খনত থাকি থাকি। একদম ভাল নলা হৈছে সঁচাকে। অশান্তি হৈ গৈছে স্কুলৰ।
কিবা খালা আহি?
আহিলৈ কফি একাপ খালো বনাই লৈ
উম
কফি কাপ বনাই খাই এই বিচনা চাদৰবোৰ চব ইহঁতিও আছিলে যে গোটেইবোৰ, সলাই মেলি
উম উম
চব ধুবলৈ দি পেলাই নতুনকে পাইছো তাতে সেয়া ঘৰৰতো অকনমান চাফা কৰি দিছো এতিয়া সেই গোসাঁই ঘৰৰতো